অ কি খবৰ?
এহ আছো দিয়া তোমাৰ কোৱা
মোৰো আছো আৰু দেই কি কৰিছা
এইয়া আছো তোমাৰ ঘৰতে আজি যি ৰ'দ মাৰিছে ওলাই যোৱা নাই বাহিৰলে
তাকেহে তাকেহে আজি বৰ ৰ'দ দিছে পায়।
উম উম, বাকী তুমি কি কৰিছা?
কি কৰিবা আৰু তোমাৰ এই অকনমান মাটিতে পৰি আছোঁ বুজিছা ইমান গৰম উঠিছে। ভাত কেইটা খালো খাই আহি বিচনাত এতিয়া পৰি আছোহি মানে বিছনাতো শুই থাকিব পৰা নাই ইমান গৰম
বুজিছো হেৰি এইটো কি কয় তোমাৰ এহ আজি হেৰি কৰিব গলো বুজিছা বৰশি বাব গলো
অহ অহ
তাৰপা এই এফালে গলো ‍বৰশী বাবলৈ পথাৰত
অহ হেল্ল' হেল্ল' তোমাৰ মাতটো নাই অহা পাই হেল্ল' এতিয়া শুনিছো কোৱা।
অ তোমাৰ এই বৰশী বাবলৈ গলো আজি
অহ অহ
ভাল মাছ পালোঁ।
অহ
হেৰি তোমাৰ গৰৈ পালো গৰৈ কাৱৈ এনেকোৱা মাছ গুৰ পালো দুটা তাৰপা গৰৈ দহ বাৰটামান হ'ব।
অহ
তাৰপিছত তোমাৰ আহ কাৱৈ পালো সাত আঠটা মান তাৰপা তোমাৰ এই ধুনীয়া ধুনীয়া একদম ডাঙৰ ডাঙৰ এই এইটো কি কয় আকৌ এতিয়া সেই ওলাই যাব ওলাইছো সেই মানে বৰষুণটো অলপ কমক বোলো। পোহৰটোতো তোমাৰ সেই চাৰে ছটা মানলৈকে হৈয়ে থাকে। উম তাৰপা সেই তোমাৰ অলপ দেৰিলে যাম আৰু আকৌ যাওঁ তাকে সেই লগৰটোক ফোন কৰিছোঁ সি আহিব এতিয়া দুইটাই যাও বৰখি বাওগে। বাকী তুমি কি কৰিছা?
মই কি কৰিবা এই বোলো কলো নহয় ভাত খাই আহি অকনমান সেই মাটিতে কৰি আছো ইমান গৰম উ ঠিছে তাৰ পিছতে সেই তাকে ইমান পুঠি মাছ কেইটামান খাবলৈ মন গ‌ই আছে বুইছা পুথি মাছ, কাৱৈ, ‌বৰিঅলা‌ মাছ এইবোৰ যে থাকে
উম উম উম।
খাবলৈ মন গৈছে কিন্তু আমাৰ ইয়াত তোমাৰ পাবলৈ নাপায় পালেও মানে কি হয় মাছবোৰ- সেই ভেন ভেনিয়া দি যায় মানে বৰ গেলা এই গৰমতে হয় নে এনে নিউ মানে বস্তু আচলতে ফ্ৰেছ বস্তুতটো খাবলৈ নাপাও যে এইবোৰত
হ'ব পাৰে অ' হ'ব পাৰে অহ মানুহৰ মানে তোমাৰ তাত ধৰা মাছটো মাৰিলেও ধৰা গাঁৱত তেনেকে মাছটো মাৰি আকৌ আনি পেলাই তোমালোকৰ টাউনত বেচালে -বেচালে ধৰা সময় ঔ হৈ যাই ন' হেতু কাৰণে তোমাৰ মাছটো মানে তোমাৰ হেৰি হৈ নাথাকে অলপ মানে হেৰি হৈ যায় বেয়া হয়।
বেয়া হয় তোমাৰ মানে এনেকুৱা হৈছে আমাৰ সেই তোমাৰ ঘৰত মানে এ তোমাৰ আগতে মানে কি হয় জেঠাইহঁতৰ ঘৰত তেনেকে পুখুৰী সিঁচে তাৰপা জান এখনো আছিলো সি জান এখনো আছিলে তাতো সেই তোমাৰ মাৰে। তাহাঁতি তেনেকে মানে তাহাঁতৰ ঘৰত ঘ পাও দিয় তাৰপা মামা হতৰ ঘৰ পৰাও দিয়ে কিন্তু আমাৰ ইয়াত পাবলৈ নাই তাৰ পিছত এতিয়া মানে কি কি হৈছে এতিয়া সে তোমাৰ ততৰ যান খনত সিচিবলৈও তেনেকে মানুহও নাই তাৰ পিছত পিছতে তোমাৰ পুখুৰীত ধৰিবলৈও দাদা অকনমান ব্যস্ত হৈ গল সিউহে দোকান কেইখন খুলিল সিও ব্যস্ত হৈ গ'লৰ মানে সিও নোৱাৰা হৈ থাকিলে বুইছা। তাৰ পিছতে কৰ মাছ কোনে মাছ আনি খুৱাবহি তাৰ পৰা এতিয়া কিনিবলৈও গ'লে মানে কি হ'ল যোৱা সপ্তাহত গ'লো কিনিবলৈ- কিনিবলৈ গৈ পেলাই তাত একদম মাছ বোলা বস্তুটো নাই। তোমাৰ মাছ টো আছে মানে যি কেইটা একদম ভেন - ভেনিয়া দি গ'ল আৰু সেইকেইটা খাবলৈ ঘিণ লাগে।
উম -উম
তাৰপিছত তোমাৰ সেইকেইটা আনি খাব তুমি নোৱাৰা নে সেইকেইটা তোমাৰ সেই দেখিলেই তোমাৰ মানে ঘীণ -ঘীণ লাগিব। তাৰপিছত কি খাবা আৰু তুমি তাৰপা দিলো তাৰ পা ইমান এতিয়া মন গৈ আছে আজিও, কালিও কালি দেউতাই কলো তাৰ পা দেউতাই পোলে ক'ত পাবা এতিয়া পাবলৈকে নাই। দেখোন আৰু তুমি বজাৰত পালেও গোটেই সেই ভেনভেনীয়া নিচিনা মাছ কেইটা পাবা। ফ্ৰেছ মাছ এতাতো নোপোৱা।
উম -উম
নহয় কাইলৈ আমাৰ অকনমান এফালে পায় গাঁৱৰ, তাৰপিছতে মই বোলো সেইফালেকে যাম তুমি ওলাবা যদি পাওঁ বুলি লৈ আহি খামহি আৰু ইমান মন গৈছে খাবলৈ মানে
বুইছা ওচৰতে হোৱালে পৰা দিয়ে আহিব পাৰো।
অহ, তাকেহে আকৌ তোমালোকৰ এতিয়া বাৰীতো বস্তু লাগিছে নহয় ন' এইবাৰ?
উম -উম এই বাৰীত তোমাৰ বেলেগ মানে হেৰি ধৰা এই উম জিকা তিঁয়হ তাৰপ তোমাৰ ভাতকেৰেলা দাংবডী এনেকা এইবোৰ লাগি আছে মানে ঘৰতে ধুনীয়াকে খাই থাকিবলে হৈছে আৰু।
উম, গম পাইছো হেৰি কথা লাগিছে নে এইবাৰ?
কঁঠাল লাগিছে এইবাৰ কঁঠাল যোৱা বাৰতকে বেছি যোৱাবাৰ দিছিলো নহয় তোমালোকক কঁঠাল ন'?
অহ, খাবলৈ ইমান ধুনীয়া তোমালোকৰ বাৰি কথাল কেইটা
উম, এইবাৰ মই যদি যাওঁ লৈ যাম ৰবা।
লৈ আহিবা- লৈ আহিবা কথা হেৰি আৰু হেৰিও লাগ পিছা নহয় চাগে তোমাৰ এই এইটো কি বুলি কয় পনিয়ল
পনীয়ল লাগিছে অ'।
তাকে মুঠতে যি পোৱা আৰু বাৰী বস্তু দেই লৈ আহিবা মুঠতে খাবলৈ পালেই হ'ল আৰু
পাবা পাবা মই যাওঁতে লৈ যাম বাৰ
লৈ আহিবা লৈ আহিবা আৰু সেৰিয় কি বুলি কয় এ এতিয়া সেই তোমাৰ চিৰাল খাবলৈ ইমান মন গৈ আছে।
তাৰপিছত কালি সেই দেউতাই চিৰাল এটা আনি দিলে তাৰ পৰা এতিয়া কাইলে মানে তাকে চিৰালটো বোলো সামাৰক থাকে ভাবি থৈছো বেছি ভাল লাগে অ অ চেনী অকণমান দি
উম উম
তেনেকে খাই বেছি ভাল লাগে তাকে সেয়া শাক কৰি আছোঁ আৰু কি হয়।
তাকে- তাকে বাকী মা -মাহঁতে কি কৰিছে?
মা হতে কি কৰিব মা আছে তোমাৰ সেই চাহ তোমাৰ সম্ভৱ চাহ বনাবলৈ গৈছে নেকি মানে আজি ইমান গৰম কিনো খাবা আৰু চাহ এনে মন য যে কিন্তু এইকণ সময় চাহক নাখালেও ভাল নালাগে।
মই মোৰ তেনেকে চাহ খোৱা নহয় কাৰণ মই চাহ নাখাওৱেই যে
অ অ অ তোমাৰ সেই চাহপতিনৰ আগ্ৰহটো আগৰ পৰা নাই।
নাই তাৰাপা তোমাৰ গৰমত খাবলৈও মন নাযায় দিয়াচোন এনেই। কেতিয়াবা খোৱাতটো বেলেগ কথা আৰু খাওঁ কেতিয়াবা এনেই মন গলে কিন্ত তেনেকুৱা নহয় যে লাগ লাগিবই এনেকুৱা নহয় আৰু
উম উম
হেৰি ল কি কয়? এই চাহটো মানে ইমান হেৰি মোৰ ৰাপ নাই মানে ই তুমি ধৰা চাহ খাই যিমান ভাল পোৱা মোৰ মানে তেনেকুৱা কোৱা নহয় আৰু
উম মোৰ মানে চাহৰ প্ৰতি বেলেগ এটা আসক্তি দিয়ক সেইটো কিন্তু সঁচা কথা মানে। তোৰ মাতটো ইক হৈ আহিছে মাজে মাজে
এতিয়া
অঁ এতিয়া ঠিকে আছে।
উম
তোমাৰ সেই এইটো কি বুলি? কয় তোমাৰ মানে কি হয় সেই মোৰ আগৰ মানে চাহকন সি লাগে ৰাতিপুৱা শুই উঠিও। লাগে পাছবেলাই আবেলি সময় এনেকুৱা সময়তো লাগে। এনেকে লাগে আৰু চাহ অকণ মাজে সময় পাই মোৰ চাহ অকনহলে নহয় মানে।
উম উম বুজিছোঁ বুজিছো।
খা একো বেয়া নহয় গম পোৱা নাই এইবোৰ এটা এটা নিচাহে মানুহৰ।
নিচা নিচা মই এইটো পাইছো মানে মই এই এইটো গম মানে সেইটো পাইছো মই নিশ্চয় মোৰ এই লগৰ এটা আছে হা সিও মানে চাহ বুলি ক'লে মানে খুব একদম চাহ চাহ কৰি থাকে সি
অ অ
সি ইমান চাহ খায় তোমাৰ আমি যদি ক'বলৈ যদি কেতিয়াবা ফুৰিবলৈও যাওঁ বাটত বেলেগ কাৰণ নৰখিলৈও তাৰ সেই চাহ খোৱাৰ নামত ৰখোতেই আমাৰ বহুত সময় যায়গৈ
আহ গম পাইছো ন সেইটোৱে মানে এতিয়া মোৰো তোমাৰ এনেকুৱা হয় একো নেখালেও মানে। তোমাৰ চাহ একাপ লাগে এই। এতিয়া তোমাৰ সেই এনেকুৱা হয় গৰম দিনত এই মাজতে যোৱাবাৰ আমি মানে মই আৰু মোৰ বতাৰ চো। জনি খোজ কাঢ়িবলৈ যাও তোমাৰ এই ধৰি লোৱা এ। এনেকুৱা চ চাৰে চাৰিটা চাৰে চাৰিটা পাঁচটা মানত ওলাই গ'লো গৈ মানে আমাৰ একদম সন্ধিয়া লগ কে। সন্ধিয়া লগালেকে দুইজনী খুব খোজকাঢ়ো। অ খোজ কাঢ়োহে কাহো ঘূৰি আহি লাহেকে সিঁচাই মাৰিয়ে দিওঁ নহয় হোটেলে চোটেলে। তাৰপিছত তুমি কি কৰিবা। হোটেলত সোমাইছে গাখীৰ চাহ একাপ খাই দিলো খাই দিয়াৰ লগে লগে তুমি ক'ব পৰা হেৰিলৈ সময় পাবা।
উম তেনেকোৱা অ।
কি কবা আৰু এইবোৰ এটা মিনিয়া মানে।
এনে আও।
মই সেই বৰ ভাল পাওঁ মানে মোৰ চাহকাপ লাগে চাহকাপ
খ খালে মানে চাহ ৰাতিপুৱা চাহকাপ খোৱাৰ পিছত তোমাৰ দিনটোলে ফ্ৰেচ লাগি থাকে সেইটো হয় ৰাতিপুৱা চাহকাপ খোৱাৰ পিছত দিনটোতে ফ্ৰেছ লাগি থাকে সেইটো হয় কিন্তু কিন্তু তোমাৰ সেই ৰাতিপুৱা কেতিয়াবা খাও বাৰু কিন্তু সেইটো নহয় যে মানুহে যে। দিনটোতে যে তিনি চাৰি কাপকে চাহ খাই থাকে যে। সেইটো নহয় আৰু।
নহয় আৰু গম পাইছো সেইটোয়ে এ। চাহটো এৰিব পাৰিলে চব শিকো হৈ যায় চাহটো খালী এৰিব নোৱাৰিলেই বিপদ আৰু।
তেতিয়া ধৰা চাহলেই নহ'লে মিঠাওতো খোৱা থাগে চাহৰ লগত।
অ তো চেনিবোৰ কিমান আৰু চেনীকণ নিদিলেও চাহকণ তুমি খাব নোৱাৰা নহয়।
উম।
আৰু তুমি ৰাতি মোৰ আকৌ মাজতে এটা আ শক্তি হৈছিলে কি ৰাতিপুৱা শুই উঠি কাপি। দুপৰীয়া একাপ গাখীৰ চাহ সেই গাখীৰ চাহে। একদম নালাগে সেইটোৱে মোৰ মানে। মাজতে একদম গা বেয়া হৈ গ'ল তাৰপ ডটৰে মনা কৰিলে বোলে ইমান সৰুতে গাখীৰ চাহটো একদম। এভইড কৰা দেই বোলে এনেকে খাই দিব বুলি গ'লে বিপদ আছে তাৰ পৰা নাই আৰু গাখীৰ চাহটো এৰি দিয়াৰ নিচাই হ'ল।
অ অ মানে খাবা তেনেকে সদায়। মানে অ মানে ধৰা ৰাতিপুৱা খালী পেটতে ধৰা। খোৱাটো ভাল নহয়। এনেই পিছত তুমি ধৰা ৰাতিপুৱা ৰাতিপুৱা ধৰা লাল চাহ একাপ খালা তুমি। ৰাতিপুৱা ধৰা। লাল চাহ একাপ খালা তাৰপিছত লাগিলে দুপৰীয়া একাপ তুমি গাখীৰ চাহ খাই দিয়া। তেতিয়া। প্ৰব্লেম নকৰে কিন্তু ধৰা ৰাতিপুৱা যদি খালী পেটতে তুমি একাপ গাখীৰ চাহ খাই দিয়া। তোমাৰ প্ৰব্লেম কৰিব পাৰে।
সেইটোৱে সেইটোৱ অ বহুত কথা আছে।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
তাকেহে তাৰ পিছতে হেৰি এইটো কি বুলি কয় বাৰু দিয়া মোক সে মায়ে চাহ খাবলৈ মাতি। আছে চাহকন খাই লওঁগে দিয়া। খাবই লাগিব বুজিছাই এ। এইটো টাইমত চাহ একাপ লাগে আৰু।
এয়া ঠিকে আছে হ'ব তেনেহ'লে।
ঠিক আছে দিয়া হ'ব।
অ অ অ হ'ব।